হয়, নমস্কাৰ।
হয়, নমস্কাৰ কি খবৰ ভালে আছা?
আছো আছো ভালে আছো তোমাৰ ভালনে?
হয়, হয় আছো আৰু মোটামুটি।
হয়।
আৰু কোৱা কি খবৰ? বাকী
প্ৰতিটো জুলাই মাহ আহিলেই গৰম বন্ধ পাব ল'ৰা ছোৱাল
হয়, হয়, হয় চবেই ফুৰিব যাব দূৰ দূৰণিত। থিকে কৈছা।
অ', জুলাই আগষ্ট ছেপ্তেম্বৰ এবাৰ পূজা কিহত পৰিছে ছেপ্টেম্বৰ নে অক্টোবৰ?
ছেপ্তেম্বৰত পৰিলে নেকি?
দুৰ্গা পূজাত কিবা এটা ভাল লাগে ন বহুত দিনলৈকে। একদম হুলস্থুল হৈ থাকে বহুত দিনলৈকে ফূৰ্তি ফূৰ্তি লাগি থাকে।
হয় হয় দুৰ্গা পূজা বুলি ক'লে দুৰ্গা পূজা চাও বাৰু। কিন্তু একমাহ আগৰ পৰা এই পূজা আহিব পূজা আহিব বুলি এটা মানে মানে যিটো এটা মনত উগুল গুল লাগি থাকে। ঠিক আছে মানে ইমান ডাঙৰ কাপ কাপোৰ নেওয়া বাৰু। নললেওঁ কিবা এটা ভাল লাগে। দিন সেয়া ভাল লাগে আৰু সষ্ঠিৰ পৰাই কিবা এটা মনতটো ভাল লাগি যায়।
এইবাৰ আপোনাৰ
হয়, হয়।
অক্টোবৰৰ পৰা পৰিছে অক্টোবৰ সোতৰ তাৰিখ।
আচ্ছা আচ্ছা।
ছেপ্তেম্বৰ অক্টোবৰ অক্টোৰেতটো ছেপটেম্ব অ' সোতৰ তাৰিখৰ পৰা পৰিছে সোতৰ তাৰিখ সপ মহাসপ্তমী অ', সপ্তমী দুদিন পৰিছে সোতৰ আৰু ওঠৰৰ।
দুদিন সপ্তমী অ' ৰাতিপুৱাই শেষ হব চাগে। দিনাখন হয়, হয়।
তাৰিখেও অষ্টমী।
আচ্ছা।
সমী বিশ তাৰিখে মহানৱমী আৰু একৈশ তাৰিখে বিজয়া দশমী।
আচ্ছা আচ্ছা মানে এ ষষ্ঠীৰ হয় ষষ্ঠীৰ আগৰ পৰাই মনতটো বহুত ভাল লাগি থাকে। কিন্তু দশমী দিনাখন অহাৰ পিছত কিবা এটা বেয়া লাগি যায় ন।
হয়, হয় আৰু দেওবাৰ তাত। পিছৰ দেওবাৰটোতে পৰিছে মহা লক্ষ্মী এই যে লক্ষ্মী পূজা।
হয়, হয়, হয়।
লক্ষ্মী পূজাৰ পিছদিনাখনেই পূৰ্ণিমা।
আচ্ছা আচ্ছা।
তাৰ আকৌ নেক্সট দেওবাৰে এইবাৰ দেওবাৰে পৰিলে দেখোন চব।
অহ।
মানে বৰ কি হয় তাৰ আখত তাৰ নেক্সট দেবাৰে পৰিছে ছট পূজা। মানে এবাৰ স্কুল চিকুল অফিচ চফিচ বন্ধই নাপাব। দেখোন লক্ষী পূজাত দেওবাৰ পৰিলে হয়। আহ পঁচিছ তাৰিখ হেৰিত পঁচিছ তাৰিখ হয়নে।
হয়, হয়, হয়।
এশ আঠ নৱেম্বৰত পৰিল কালী পূজা। পোন্ধৰ নৱেম্বৰত পৰিল ছট পূজা মানে গোটেইখিনি দেওবাৰে দেওবাৰে
হম, হম, হম এটা এক্সট্ৰাকে বন্ধ পালে চবে ভাল পায় ন। কিন্তু চানডে পৰিল গ'লে ৰবিবাৰ কৈ গ'লে।
পঁচিছ ডিচেম্বৰটো এবাৰ পৰিছে হেৰিত। আহ ন না পঁচিছ ডিচেম্বৰ নহয়টো। পঁচিশ ডিচেম্বৰটো কিহত পৰিছে না এইটো খ্ৰী খ্ৰীষ্টমাছটো শুকুৰবাৰে পৰিছে।
আচ্ছা।
মানে কিবা এটা ভাল লাগে আৰু পূজা বুলি কলে পূজাৰ পিছত আৰু কি পূজাৰ পিছত অ' পূজাৰ আগৰ গণেশ পূজাৰ পৰা আৰম্ভ হয় নহয় পূজাত।
হয়, হয় গনেশপুৰৰ পৰা ষ্টাৰ্ট কৰি দিয়ে। একদম শেষ শেষ কোনটো আছে শেষটো হয় পূজা।
আৰু কিন্তু এবাৰ এটা কথা ছেপটেম্ব ছেপটেম্বৰ অক্টোবৰৰ ছেপ্তেম্বৰ সোতৰ তাৰিখটো কিন্তু বিশ্বকৰ্মা পূজা। মই এটা কথাও বুজি নাপালো হা। পূজাবিলাক আগুৱাই দেতবিলাক পিছুৱাই নহয় চব পূজাই গণেশ পূজাই হওঁক দূৰ্গা পূজাই হওঁক যিকোনো পূজা কেতিয়াবা আগুৱাই যায়। দিন কেতিয়াবা পিছুৱাই যায় কেতিয়াবা ছেপ্তেম্বৰতো পূজা পৰে। হয়নে লক্ষ্মী পূজাই হওঁক কাতি পূজাই হওঁক। কালী পূজাই হওঁক। কিন্তু বিশ্বকৰ্মা পূজাটো সদায় সোতৰ ছেপ্তেম্বৰ পৰে তাৰ আগুৱাইও নাযায় পিছে নাযায় সদায়।
হয় কিয় পাতি নেক
এটা দিনতে প দেখোন ন জানো।
তাকেটে কিয় বা তেনেকুৱা হয়। আহ
উম, পূজাৰ মাতো আৰু কিন্তু বাকী পূজাবিলাক বা
আগুৱা পিছুৱা কৰি থাকে।
পৰা আৰম্ভ হৈ হৈ গোটেই মাহ দেৰ মাহ পূজাই চলি থাকে।
হয়, হয় ঠিকে কৈছ আপুনি।
পুজাৰ পিছতে আকৌ আহিব ডিচেম্বৰত। তাৰ লগত ঘৰাৰ লগে লগে আমাৰ মাঘ বিহু আহিলে।
হয় তাৰ পিছত এটা আহিবই আৰু।
ভোগালী বিহু ৰঙালী বিহু না আৰু এটা কথা কাতি মাহত কাতি বিহু হৈ যায়। কিন্তু কাতি বিহুত ইমানটা গাওঁবিলাকত তাৰ সৌন্দৰ্যতা থাকে উম। কাতি বিহু হৈছে কঙালী না মানুহবিলাক
হয়।
হাতত ইমান পইচা পাতি না
হয় হয় মানুহে যেনেকে মাঘ বিহুত কৰে বা যেনেকে বহাগ বিহু পালন কৰে এনেকে কাতি বিহুতো অলপ কম কৰে হয়।
ভোগালী ভোগ খাব মেজি জ্বলাব। আৰু ৰঙালীটো আনন্দ কৰিব।
হয়।
ৰঙৰ উৎসৱ চাব গ'লে ৰঙালী আৰু চব খোৱা মেলা নাচিব মেলিব।
ভোগালী বিহুতটো আৰু মানে ইমানেই বনাই যে খাবলৈ আৰু অ', মানে ঠায়ে নাই তেনেকুৱা হয়।
খেতি চপাই মেলি আনে খেতি চেতি যিমান কৰে মানুহবিলাকে। চপাই মেলি সেইবিলাক, খোৱা আৰম্ভ কৰি দিয়ে আৰু।
হয়, হয়, হয়।
আজৰি থাকে অলপ।
আজৰি থাকে, ঠিকে কৈছে।
কম থাকে মেলে।
হম হম হম, হয় হয়।
আৰু কাতি বিহুতো পুৰা মানুহৰ ভঁৰাল শেষ হৈ যায় চাব গ'লে।
হয় হয় ঠিকেই কৈছে।
ৰঙত থাকে প্ৰায় কঙাল হৈ থাকে একো নাথাকে আৰু। খঙাল নহয় কঙাল।
খঙাল নহয় কঙাল হয় কঙাল। কাতি বিহু, কঙাল মানে দুখীয়া। হয়, হয়, হয়।
সেইটেৱে আৰু আমাৰ অসমৰ হেৰিবিলাক পূজাবিলাক
হয়।
কিন্তু গণেশ পূজাটো বেলেগ বেলেগ জেগাত বেলেগ হয়। এটা গনেশ চতুৰ্থী থাকে যে। আৰু এইটো উম উম, আৰু এইটো এটা গণেশ পূজা হ'ব, এটিয়া যিটো গণেশ পূজা আহিব বিহুৰ আগত সেইটো মুম্বাইৰ ফালে বহুত ডাঙৰকে হয়।
ডাঙৰকে হয় ন', আমাৰ ইয়াতে গণেশ চতুৰ্দশী পাতেতো গনেশ
সৰু সৰ-সৰস্বতী পূজাৰ নেক্সট দিনাখনে নে আগদিনাখন যে এটা গনেশ পূজা হয়।
হয়, হয়।
সৰস্বতী পূজা যে, সেইটো এটা গণেশ পূজা, আমাৰ ইয়াতে গণেশ পূজা দুটা হয়।
অ', অ', আমাৰ ইয়াততো পাতে গণেশ চতুৰ্থী অ', তাকেইটো।
হয় গণেশ পূজাওঁ দুটা হয়, গণেশ চতুৰ্থীওঁ।
আমাৰ ওচৰতে এটা গণেশ মন্দিৰ আছে। এই গনেশ চতুৰ্দশী বহুত ধুনীয়াকে পাতে, বহুত ডাঙৰকে পাত
সেইটোয়েতো দুবাৰ পাতে। এটা গনেশ পূজা, এটা গনেশ চতুৰ্থী, উ। আৰু সেই ঠিক তেনেকে গণেশ পূজাৰ লেখীয়াকে আৰু জন্মাষ্টমীটো দুবাৰ হয়।
অ', অ', হয়।
কৃষ্ণ জন্মাষ্টমী।
হয় হয়।
জন্মাষ্টমীত আমাৰ ইয়াতে ক'ত ডাঙৰকে হয়নো? গুৱাহাটীত?
এই উত্তৰ গুৱাহাটীৰ ফালে ডাঙৰ হয় নেকি? উত্তৰ গুৱাহাটীত
অ', এইবাৰ-এইবাৰৰ পৰাই উত্তৰ গুৱাহাটীত এটা ইস্কন মন্দিৰ খুলিছে যে।
অ', হয় হয়।
তাতে বহুত ডাঙৰকে হয় আৰু আমাৰ উৰ অ', তাতে ইমান নহয়, উলুবাৰীত যিটো আছে যে
হয় হয়, হয় হয়।
সেই ইস্কন মন্দিৰটোতে হয়, ইস্কন মন্দিৰটোতো ইন্টাৰনেচনেল ছছাইটি ফৰ কৃষ্ণি কঞ্চিয়াচনেছ বুলি কয় যে কৃষ্ণক লৈ তেওঁলোকে চৰ্চা কৰে আৰু। ভগৱান কৃষ্ণক লৈ।
ডাঙৰকে পাতে ন?
খোৱা হেৰিবিলাক দিয়ে ভাল। বহুত মানুহ জড়িত হৈ আছে।
হয়।
যাব পাৰিলে ভাল আৰু।
অ', এইবিলাকত গ'লে মনটো অলপ কিবা বেলেগ হৈ যায়, ভাল লাগে ন? মাজে সময়ে যাব লাগে। মই তাত যোৱা নাই বাৰু। অ', ইস্কন মন্দিৰত গৈছো এতিয়া নহয় একবাৰে গৈছো বহুত আগত, এতিয়া যোৱা নাই। ভাল লাগে গৈ।
বহুত ভাল লাগে, বহুত। মাজে মাজে যাব লাগে এইবিলাক।
হয় মাজে মাজে যাব লাগে, মনটো ভাল লাগে।
তাকেতো।
অ', হয় আপুনি হেৰিত গ'ল নে এই যে কামাখ্যা মন্দিৰত গ'ল?
হেল্ল'।
হয়।
হয় আপুনি কামাখ্যা মন্দিৰত গ'ল?
অ', অ'। ভাল লাগিছে তাতে বহুত।
হয়, হয়।
মাজে মাজে যাব লাগে হয় হয়।
হয়।
হেল্ল'।
হয় হেল্ল'।
আপুনি অম্বুবাছী শেষ হোৱাৰ পিছত একপাক যাব আৰু আপুনিও।
হয় চাওঁ।
উম, গৈ মেলি চাই আহিব কেনেকুৱা
হয়, হয়, হয়, হয়, হয়, ঠিকে কৈছে।
শুনিছে?
হয় হয়।
তাতে চালে মেলিলে ভাল লাগিব।
হয় হয়।
এক পাক যদি যোৱা
এপাক গ'লে ভাল লাগিব হয় তাৰপিছত এ মানে এতিয়াতো দুৱাৰ খুলিলেতো প্ৰসাদ দিবইে মন্দিৰৰ প্ৰসাদ
হা অহাকালি ছাব্বিশ তাৰিখলৈকে আছিলে।
অ', অহা আহ আজিও গৈছে আমাৰ ওচৰৰ মানুহ। আজিও গৈছে।
হম।
উম। একদিন একদিন গাড়ী চাৰী যাবই দিয়া ন। মানে তলৰ সেইখিনিৰ কথা কোৱা নাই তলৰেও গাড়ীবিলাক মানে বহুত হেৰি
নাই না ওপৰলৈ যাব দিয়া নাই। তলত বহুত মানুহ ভিৰ কালি।
প্ৰব্লেম হৈ আছে।
উম, উপায় নাই আৰু দুদিন মান।
উম, কেতিয়ালৈকে খুলিব বাৰু মানে গাড়ী মটৰবিলাক। কেতিয়ালৈকে ঠিক হ'ব মইতো গ'লে খোজকাঢ়ি যাব মানে কথাটো কৈছো। চো আৰু।
উম, এইটো অলপ সময় লাগিব একচুয়েলি। এতিয়াই নহ'ব এইটো এইটো কিছুদিন লাগিব। খিনি গম পাইছো।
মই গ'লেও মানে মোৰ ইমান শক্তি নাই মানে খোজ কঢ়ি যাব পৰা মোৰ ইমান শক্তি নাই সেইকাৰণে ভাবিছো আৰু।
হয় হয়।
হয় কিন্তু মানে দেৱীক মই দেৱীক আৰু কি মনৰ পৰা সেৱা কৰিলে হ'ল ন সেইটো।
হয় হয় সেইটোয়ে। ঠিক আছে ৰাখিছোঁ নহ'লে হয় হয়।